হেল্ল'! হেল্ল'! অ', শুনা পাইছা?
অ', পাইছো। কি কৰি আছা?
আছো ৰ'বা এনে, তুমি কো ৰিছা?
ময়ো আছো এনেই, বৰষুণ দি আছে নে বাহিৰত, এনে আছো আৰু।
অ', এতিয়া মানে বাহিৰত যাবও পৰা নাই,। নি আমাৰ ইয়াতো ছেম বৰষুণ দি আছে।
অ'।
এইখিনি টাইমতে মানে অলপ ভাল লাগে ন যাব।
অ', অলপ ওলাই চোলাই যাবলে মন যায়। ত যাবই পাৰা নাই। আৰু আজি লগতে চানডেও আছিল। ফুৰিব অকমান প্লেনিং আছিল, সেইটো নহলে।
ময়ো ভাবিছিলো, অলপ মানে শ্বপিং কৰিব আৰু নাই নহলে আৰু। বৰষুণৰ কাৰণে।
তাকেইতো, বৰষুণৰ কাৰণে চব প্লেন মানে হেৰি হৈ গ'ল, বেয়া হৈ গ'ল।
সেইটোয়ে। মানে কিবা প্লেন কৰিলে আৰু মানে ঠাণ্ডাৰ দিনতহে অলপ মানে হয় আৰু যাব পাৰি। গৰমৰ দিনত প্লেন কৰিলে আৰু মিছা কথাটো যাব পাৰিম।
অহহ। মানে বতৰৰ কি গৰম, মানে গৰম বেছি দিলেও যাব নোৱাৰি ন ওলাই। বহুত গৰম দিলে দিগদাৰ হয়।
কি কৰিবা আৰু উপায় নাই এতিয়া। এতিয়া কি কৰি আছা পিছে তুমি?
মই এনে আছো। শুই আছো কিনো কৰিম আৰু। তুমি?
ময়ো আছো এনে আৰু, বৰষুণৰ বতৰ কি কৰিম।
অ', তুমি চাহ তাহ খালা নে নাই?
খালো খালো। ঘৰতে আছো যেতিয়া আৰু সোনকালে খোৱা গ'ল। ঘৰত নাথাকিলে বেলেগ কথা আছিলে। তেতিয়া দেৰি হয় আৰু।
অ', এনে চাহৰ লগত কি খালা?
চাহৰ লগত মানে, বেলেগ একো নাই আৰু এনেই পুৰি বনাইছিলো, সেইটোৱে।
বনাইছিলা?
পুৰি বনাইছিলো, পুৰি।
অ', বঢ়ি, বঢ়িয়া। আবাৰ বৰষুণ দি থাকাত এন্নে হেৰি, চাহ তাৰ পিছত এনেকুৱা বুট ভাজি আৰু পকৰি বনালে। সেনেকে খালো আৰু বাহিৰত নগলেও ঘৰতে খালো আৰু।
অ', হয় নিকি? এনে কিবা আজি তোমাৰ প্লেন আছিলে নেকি?
উ', এনে ভাবিছিলো ফ্ৰেণ্ডবোৰৰ লগত এনে ওলাই যাম বুলি।
অ'।
মানে, বহুত বছৰ হ'ল ন, এনে চিৰিয়াখানাত চাইড যাম বুলি ভাবিছিলো। যোৱা নহলেই।
কি ক'বা আৰু বৰষুণৰ কাৰণে মানে চব, মানে প্লেন আৰু ই কেনচেলে হৈ যায়।
অ', তাকেইতো। আৰু, ভাবিছিলো আৰু অকমান টাইম যে ডাৱৰীয়া বতৰ হৈ আছিলে আৰু। বৰষুণো দিয়া নাছিল ৰ'দো দিয়া নাছিলে, তেতিয়াই যাম বুলি ভাবিছিলো। আৰু তাৰ পিছত দিয়েই দিলে আৰু, বেছি ৰ'দ দিলেও যাব নোৱাৰি নহয়। বহুত গৰম।
সেইটোয়ে, বেছি ৰ'দ দিলেও যাব নোৱাৰি, বেছি বৰষুণ দিলেও যাব নোৱাৰি।
উম', উম'।
হেল্ল'।,
অহ', হেল্ল'।
অহ', মই ভাবিছোঁ নেটৱৰ্কৰ প্ৰব্লেম হলে নেকি আৰু অহ শুনা পাইছো।
অ', অ', অকমান মানে লেট লেটকে আহে শুনিয়ে নাপাওঁ।
অহ, এই বৰষুণ দি আছে, যে সেইটো কাৰণে।
হয়, সেইটো কাৰণে।
তুমি মানে কেনেকুৱা টাইপৰ কাপোৰ পিন্ধি ভাল পোৱা?
মই তেনেকুৱাই কুৰ্তা। কুুৰ্তা, মেখেলা-চাদৰ, মেখেলা-চাদৰ বাৰু তুমি বিয়া-চিয়াত পিন্ধিলে ভাল লাগে আৰু। মেখেলা-চাদৰ, শাৰী অহ।
দিয়াচোন।
নহয়। আৰু মেখেলা চাদৰ গৰমত পিন্ধিব নোৱাৰি দিয়া ইমান গৰম।
সেইটোয়ে নোৱাৰি-নোৱাৰি।
অহ। আগতেতো আমাৰ মানে স্কুলত হেৰি মেখেলা চাদৰে আছিলে ন'। ত' ইমান গৰমত পিন্ধি যাব লাগে, দিগদাৰ হয়।
মই পোৱা নাই কিন্তু মেখেলা চাদৰ।
অহ, তুমি কি প্ৰাইভেট স্কুলত পঢ়িছিলা নেকি?
প্ৰাইভেট নহয়। মানে আধা প্ৰাইভেট, আধা মানে গভৰমেণ্ট।
গভৰমেণ্ট অহ। কি আছিলে স্কাৰ্ট?
মানে স্কাৰ্ট আৰু চাৰ্ট আছিলে উম।
অহ, আচ্ছা। আমাৰতো মানে চৰকাৰী আছিলে যে। অহ, আমাৰতো আৰু চৰকাৰী আছিলে যে সেইটোৰ কাৰণে চাগে। চৰকাৰীবোৰতো চবে মেখেলা চাদৰে থাকে ন'।
নহয় বহুত, আগতে অহ' হয় আগতে আগতে আছিলে আজিকালি নাথাকে।
এতিয়া মানে চেঞ্জ হৈছে, এতিয়া তোমাৰ হেৰি কুৰ্তা দিয়ে নেকি।
অহ, কিছুমানত আছে কুৰ্তা, মানে এনেকুৱা কৰে ক্লাছ নাইননে এইটৰ পৰা কুৰ্তা এনেকে দিয়ে।
অহ', অহ', হয়, হয়। আগতে আমাৰো তেনেকে নাইন আৰু টেইনৰে মানে মেখেলা-চাদৰ আছিলে, ত' আমি ছাৰহঁতক আৰু যে আমাক কুৰ্তা লাগে, কুৰ্তা লাগে অহ, ওপৰত কৈছোঁ ৰ'বা চেঞ্জ হ'ব অহা বছৰ এনেকে কয়। নাপালোয়ে আৰু পিন্ধিবলে।
তোমালোকে ওলোৱাৰ পিছত চেঞ্জ হ'লে।
অহ, ওলোৱাৰ পিছত। আৰু চাবাচোন স্কুলত কি হয়, আমি ওলাই যোৱাৰ পিছতে স্কুলখনো ভাল হৈ যায়। কিবা-কিবি চেঞ্জ হৈ যায়। চব স্কুল কলেজ যি হওঁক অহ।
হৈছে বহুত, আমিও ওলাইছোঁ, মানে স্কুলো চেঞ্জ।
কিয়া হৈ যায়। পুৰা স্কুলটো পুৰা বিল্ডিং-চিল্ডিং বনাই দিব, আমাৰ টাইমতটো ক'ত বা বেয়া একো ফেচিলিটি নাথাকে।
ফেচিলিটিৰ নামত মানে পানীটোৱে ভালকে নাপালোঁ।
হা হা ঠিক কৈছা, পানীও নাপালোঁ হা পানীয়ে নিবি
সেইটোয়ে পানীখিনিয়ে ল'বৰ কাৰণে কেতিয়াবা শেষে হৈ যায় পানী। গৰমৰ দিনতটো বেছি পানী লাগে ন'।
উম, আজিকালি চেঞ্জ হৈ গৈছে আজিকালি চব পায়।
সেইটোৱে।
কলেজ এতিয়া কলেজত যে পঢ়ি আছো কলেজতো ছেম তেনেকুৱাই হ'ব আমি আছো কাৰণে একো নাই, আমি ওলাই যোৱাৰ পিছত পুৰা উন্নতিৰ ফালে আগবাঢ়ি
অ' কিয় বা হয়, চবৰ লগতে এনেনেকুৱাই হয়।
তাকেটো নাজানো আৰু কি বা। আমাৰ লগতে অকল হয় নে, চবৰে লগতে হয়।
চবৰ লগতে হয় আৰু আমাৰ পিছত জোনে আহিব, সিহঁতে সিহঁতৰ কাৰণেও অকমান বেয়া হ'ব যে, ইমান ভাল নহয় পিছত সিহঁতেও ক'ব যে আমি ওলাই যোৱাৰ পিছতে ইমান ভাল হ'ল কিবা কিবি আহিল, তেনেকুৱা টাইপ আৰু চব মানে আপগ্ৰেড হৈ থাকে ন'।
অ' প্ৰত্যেক বছৰে নতুন নতুন এইবিলাক আহিয়ে থাকে।
অ' তেনেকুৱাই আৰু আমাৰ টাইমত নাপালোঁ আৰু এতিয়া মানে চব পাই আছে।
আমাৰ আগৰ বেছটোই আমি যিখিনি পাইছো সেইখিনি পোৱা নাই।
অ', সেইখিনি পোৱা নাছিল অ', তেনেকুৱাই আছিলে।
চবে আৰু সেইটোৱে ভাবে যে অকল আমাৰ টাইমতে হয়। আচলতে আমাৰ টাইমতে অকল নহয় চবৰে টাইমতে হয়।
অঁ কেনে কি ড্ৰেছ পিন্ধি ভাল পোৱা কেনেকুৱা টাইপ?
উম বা এতিয়া ৰাতিৰ কি প্লেন মানে খোৱা লোৱাৰ?
অ', ৰাতি এতিয়া বনোৱা নাই ৰ'বা মায় মানে নাই অকমান ওলাই গৈছে বজাৰলে বৰষুণ দিছে সেইকাৰণে আহিব পৰা নাই চ
আচছা, ছাতি নিয়া নাই চাগে?
থাৰ্ি নাই ন ইয়াততিা চাগে বৰষুণ দিয়া নাছিলে নেকি
অ', বৰষুণতটো তোমাৰ চাগে চাৰিটা নে চাৰে তিনটা সেনেকে মানে ষ্টাৰ্ট হৈছে।
মায়ে চাগে এতিয়া কৰ'বাত সোমাইছেই চাগে। মানে এনেকুৱা বজাৰ চজাৰ গলে মাহী চাহী ঘৰৰত সোমাই চোমাই আহে আৰু। তেনেকুৱাই দগ ধ হয় তুমি এনেই যেনেকুৱা ত আহ অ', ড্ৰেছ কেনেকুৱা টাইপ পিন্ধি ভাল পোৱা?
মই ক'ব গ'লে অলৰাউনডাৰ বুলি ক'ব পাৰি। মানে চব ধৰণৰ মানে ভাল লাগে।
এটা ফেভট থাকে ন, ময়ো চব পিন্ধো, ত এটা থাকে স অ অ আচছা অ অ', মান ভাল লাগে। মানে সেইটো চব টাইমত পিন্ধিব নোৱাৰি ন--' মানে ঘৰৰ ফেমিলি কিবা হ'ল তেতিয়া সেইটো ৱেষ্টাৰ্ণ পিন্ধিব নোৱাৰি। অ', দিগদাৰ হয় ন অ অ', এনে যদি ফ্ৰেণ্ডৰ লগত ঘূৰিব যাওঁ তেতিয়া পিন্ধিব পাৰি কিন্তু, ভাল লাগে।
অ', তেতিয়া পাৰি তেতিয়া, আৰু ৱেষ্টাৰ ভাল লাগে বেছি। কুটি চুটি মানে ইমান এটা ভাল নালাগে। কিন্তু, আজিকালি মানে কুৰ্তটোও মানে ৱেষ্টাৰ্ণ টাইপে হৈছে।
অ অ'। আৰু কুুৰ্তিবোৰ মানে এতিয়া আজিকালি ষ্টাইল, ষ্টাইলিচ ওলাই যায় ত' সেইটো ৱেষ্টাৰ্ণ টাইপ হৈ গৈছে অ',
পুৰণা ডিজাইন নাই যে আজিকালি। এতিয়া আৰু নতুন নতুন ওলাইছে।
উম্, হা হা ভাল লাগে কিন্তু আজিকালি কুৰ্টি ষ্টাইল বোৰ।
অ', আজিকালি কুৰ্তি বিলাক পিন্ধিব পাৰি। আগতে মানে ভাল লগা নাছিল ইমান।
অ', অ', আগতে। টো মানে সেনেকুৱা নাছিলে ন। নিজে মানে দি অ', মানে হেৰি। এনেকে কাপোৰ লৈ লয়, তাৰপিছত দৰ্জি তাতে চিলাব দিয়ে যে। তেনেকুৱা টাইপ আছিল ন। উম্, উম্।
আজিকালি আৰু ৰেডিমেডে পাই চব বস্তু।
অ', ৰেডিমেড পায় আৰু মানে ডিজাইন অ'। ধুনীয়া ধুনীয়া থাকে, আগতে মানে তেনেকুৱা নাছিল ইমান ডিজাইন।
অ', সেইটো কাৰণে ভাল নালাগে।
অ', অ', আগৰ বোৰ ভালে আছিলে।
এতিয়া বেছি কুৰ্তিৰ মানে সেইটো ভাল লাগে। আজিকালি যে পিছফালে যে,
অ'অ', অ' অ', হয়। সেইটো মানে তুমি হেৰি, অ'। ডাঙৰ চাইজ ল'লেও মানে সেইটো পিন্ধিব পাৰা আৰু। পিছফালে সৰু কৰি লয়। ভাল লাগে তেতিয়া। অ', আৰু ৱেষ্টাৰ্ণ টাইপো হৈ যায় সেইটো তেতিয়া। অ', চেভ এটা আহি যায়।
চেপ এটা আহিলে মানে ভাল দেখি। এনে আৰু পিন্ধিলে ভাল নেদখি ন।
হা, হা। আৰু যদি মানে তুমি চোৱা ডাঙৰ কুুৰ্তি এটা ললা টো আৰু চিলাব লগা হৈ যায়। সেইটো যদি পিছফালে বান্ধাটো থাকে, তুমি বান্ধিও ল'ব পাৰা ধুনীয়াকে। তেতিয়া আহে হৈ যায়। ঠিকে, অ'।
তুমি অলপ শকতো হ'লা, তেতিয়াও প্ৰব্লেম নাই। ক্ষীণ হ'লেও প্ৰব্লেম নাই। চব চলি যায় আৰু। সেইটোয়ে।
সেইটোৱে ডিজাইনটো।
তাকে যোনে ওলাইছে, ভাল কৰিছে ওলাই আৰু লগতে আজিকালি চৰ্ট বিলাকো তেনেকুৱাই ওলাই যায়।
অ', অ', চৰ্ট বোৰ। সেইটোয়ে সি খিনিকে ভাল লাগে, চৰ্ট টোৰ।
ম মে ক চ আ প
এতিয়া ওলাইছে আৰু অ', অ'।
এতিয়াহে ওলাইছে। যি নহওঁক, তাতেও মানে বহুত মানে লুজ হয় ন ইমান। লুজ হ'লেও ভাল নেদেখি।
অ', অ',
সেইটো কাৰণে আৰু ফিতাটো মাৰিলে।
অ', দিয়া নহ'লে, আজিলৈ ৰাখিছোঁ। কথা পাতি ভাল লাগিলে, তোমাৰ লগত।
অ', ঠিক আছে হ'ব দিয়া। অ', দিয়া। লখ